হয় হয় তোমি শুনা পাইছা
অঁ পাইছোঁ
কি কৰিছা
অ মই অকমান মানে দুপৰীয়া ভাত খাই শুই আছিলোঁ তাৰপিছত উঠিলোঁ অলপ আগত
মইো এই মাত্ৰ তোমাৰ ভাত পানী খাই বাচন বৰ্তন ধুই আহিছিলো তাক তাকে ভাবিলো মানে আজি অলপমান তোমাৰ মানে আমাৰ যিহেতু ধৰা দৈনন্দিন জীৱনত আমি বেলেগ বেলেগ ধৰণৰাত শাক পাচলি বা খাদ্য বস্তু আমি খাইে থাকো ন ভাবিছিলো তাৰে ওপৰত অলপমান আলোচনা কৰো নেকি কি কোৱা
কি সুন্দৰ ভাল বস্তু এ তুমিজি বাচিলো যে কাৰণ কিয় আজিকালি ভেজাল খাদ্য খাই আছো যি তমাৰ স্বাস্থ্যয় কাৰণে মানে বহুতে বেয়া ঠিকেই
হয় একেবাৰে সঁচা কথা মানে আজিকালি চোৱা তোমাৰ সাত পাচলি হওক বা এ চব্জি হওক এই হওক সকলোবোৰ মানে ধৰা যথেষ্ট খিনি ভেজালি হোৱা বুলিয়ে ক'ব পাৰি কাৰণ আজিকালি যিবিলাক ধৰা তোমাৰ এই শাক পাচলি মানে কৃষকসকলে খেতি কৰে সেইবোৰ তোমাৰ এ ৰাসায়নিক সাৰযুক্ত হয় আৰু হাইব্ৰীড আহ হাইব্ৰীড হয়, যাৰ ফলত দৰে সেইবোৰ শাক পাচলি ৰা আমি যেতিয়া খাওঁ, খোৱাৰ ফলত আমাৰ শৰীৰৰ যথেষ্ট খিনি অপকাৰ হয় বা শৰীৰতো যথেষ্ট খিনি ৰোগে দেখা দিয়া, নহয় নে?
হয়, হয়, ঠিকেই। ব মানে আজিকালি এতিয়া বজাৰত মানে ফাষ্ট ফুডসমূহ পোৱা গৈছে। সেইসমূহ মানে খালে, মই মানে শুনিছো বহুত খিনি মানে ৰোগৰ সৃষ্টি হয়, তাৰোপৰি শাক পাচলিবিলাকো মানে আজিকালি ভেজাল হৈ গৈছে। মই মানে ইদিনা মই বাতৰিত দেখা পালো যে, এই যিবোৰ মানে পটল সেউজীয়া মানে অধিক সতেজ কৰিবৰ বাবে তেওঁলোকে মানে কিছুমান ৰাসায়নিক প দ্ৰব্য মিহলাই সেইবোৰ মানে অধিক সতেজ কৰি তোলে আৰু বজাৰত এনেকৈ বিক্ৰী কৰি আছে। যিবোৰ খালে মানে সৰু ল'ৰা ছোৱালী পৰা আদি কৰি মানে সকলো পৰ্যায়ৰ লোককে মানে বহুখিনিয়ে ক্ষতি কৰিব। হয়নে?
ঠিকে ঠিকে, একেৰে সঁচা কথা। মইও এইটো এইটো মানে তুমি যিটো কলা যে এইটো বাতৰিটো কথা টো বাতৰি মানে মইও পাইছিলো আৰু লগতে মানে কি হয় যিবিলাক ধৰা হাইব্ৰীড ভাবে এ যিবিলাক শাক পাচলি তেওঁলোকে কৰে কি কৰে, সেইবোৰ কি হয় এ তোমাৰ যেতিয়া আমি খাও, তেতিয়া চাবাচোন আগতে ধৰা সৰু ল'ৰা ছোৱালী, ল'ৰা হওক বা ছোৱালী হওক। এ যেতিয়া মানে এটা বয়স অনুযায়ী তেওঁলোকৰ ধৰা এ কি বৃদ্ধি বিকাশ এই সকলোবোৰ মানে আগ বাঢ়িছিল। টো আজি কালি চাবাচোন অ, সৰু ল'ৰা ছোৱালী বিলাক এনেকুৱা ধৰণৰ হাইব্ৰীড শাক পাচলি বা খাদ্য বস্তু খোৱাৰ ফলত তোমাৰ অ মানে অতি কম বয়সতে তেওঁলোকক বহুত ডাঙৰ ডাঙৰ যেন লাগে। তুমি চাবাচোন দহ ছোৱালী বা দহ বছৰ ল'ৰা এজন যেতিয়া তুমি দেখাব পাবা, দেখিলে নালাগে যে দহ বছৰীয়া ল'ৰা ছোৱালী হয়।
হয়।
বহুত ভাৱে তেওঁলোকে অ মানে হয়তো কিছুমানৰ হয় হয়, একেবাৰে সঁচা কথা আৰু মানে চোৱা যিবিলাক খাদ্য বস্তু ধৰা আমি খাও, সেইবোৰ যিহেতু ভেজালি হয়। সেই বোৰ যিহেতু ধৰা হাইব্ৰীড এ পদ্ধতিৰে তেওঁলোকে উৎপন্ন কৰিছে। সোনকালে মানে ধৰা বেচিবৰ কাৰণে তেওঁলোকৰ হাতত পইচা পাতি আহি ব কাৰণে বা তেওঁলোকৰ লাভৰ বাবে কিন্তু তেওঁলোকে এইটো কথা বুজি নাপায় যে, যিটো বস্তু তেওঁলোকে বিক্ৰী কৰি আছে, সেই তাতো পাব কিন্তু যিবিলাক মানুহ বিক্ৰী কৰি আছে। সেই মানুহ বিলাকৰ যে কিমান খিনি মানে শৰীৰৰ ক্ষতি তি হ'ব, সেইটো তেওঁলোকে মানে মানে এ ভাবি নাচায়।
ঠিকে ঠিকে, একদম তুমি সঁচা কথা কৈছা। মানে এই ধৰণৰ মানে মানসিকতাৰ লোকসকলৰ বাবে আমি মানে বহুখিনি আজিকালি মানে সমাজত যিবোৰ বেমাৰ আজাৰ এতিয়া মানে শুনি আছো বা বহুতৰে হৈ আছে। সেইবোৰৰ মানে বেছিভাগৰে মানে এই এনেকুৱা ধৰণৰ খাদ্য, ভেজাল খাদ্য খোৱাৰ ফলতে হৈছে। মানে এতিয়া উপায় নাইকিয়া হৈ গৈছে মানে, এতিয়া নিকিনিলেও নহয়। গতিকে তাৰ ভিতৰতে আমি মানে চাই চিতি ল'ব লাগিব দিয়াচোন।
হয় হয়, একেবাৰে সচা কথা কাৰণ আমি যদি ধৰা এ যিমান পৰিমাণে পাবা আমি সিমান পৰিমাণে ধৰা আৰু ঘৰতে উৎপন্ন কৰা শাক পাচলি বা অ অ চব্জি এনে ধৰণৰ খাব মানে আমি চেষ্টা কৰিব, তাকে মই মই ভাবো যে মানে প্ৰত্যেক জন মানুহে কম বেছি পৰিমাণে। যদি নিজৰ ঘৰত ঘৰত মানে ধৰা অলপ পৰিমানে সৰু মানে এ শাক সেউজীয়া শাক পাচলিৰ অলপ পৰিমাণে হলেও অ যদি মানে খেতি বাতি কৰে। তেতিয়া ধৰা মই ভাবো যে সেই অলপ পৰিমাণে ধৰা অঁ খেতি বাতিৰে যিখিনি ধৰা ফল মূল তেওঁলোকে পাব বা যিখিনি ঘৰুৱা ফল মূল তেওঁলোকৰ মানে এ উৎপন্ন হ'ব, সেইবোৰ মানে তেওঁলোকৰ স্বাস্থ্যৰ বাবে যথেষ্টখিনি লাভ দায়ক, আৰু সেইখিনি খালে মানে তেওঁলোকৰ যিবিলাক ধৰা বজাৰৰ পৰা কিনি আনে কিছুমান শা শাক-পাচলি তেওঁলোকৰ তেতিয়া কমি যাব, তেতিয়া বজাৰৰ পৰা বস্তুটো ধৰা ঘৰতে উপলব্ধ হব অঁ অঁ মানে তেওঁলোকে পাবই উপলব্ধি হৈ পাবই। অঁ, ত সেইকাৰণে সেইটো বস্ত কেইটা বজাৰৰ পৰা নানিলে, তেতিয়া তেওঁলোকৰ ধৰা সেই ক্ষতিৰ ক্ষতিবোৰ কৰে তো। মই ভাবো যে কিছু পৰিমাণে হলেও কমি যাব নহয় নে?
উম', একদম সুন্দৰ কথা কৈছা। গতিকে, এইটো মানে আমি চেষ্টা কৰিব লাগে আৰু এতিয়া বিশেষকৈ গাঁও গাঁৱলীয়া ঠাই অঞ্চলসমূহত যিসকল লোক আছে। তেওঁলোকে মানে যিহেতু তেওঁলোকৰ ঠাইৰ অভাৱো নাথাকে। বহুখিনি ঠাই থাকে, গতিকে তেওঁলোকে মানে এইটো মানে চাব লাগে যে আজিকালি যিহেতু মানে বজাৰত ইমানবোৰ ভেজাল খাদ্য হৈছে, গতিকে যদি আনক বেচিবলৈ নহলেও যদি, নিজে খাব পৰা খিনি যদি অ অকণমান যদি নিজে খেতি- বাতি কৰিব পাৰে। মানে বিভিন্ন ধৰণৰ আজিকালি মানে আহ বা পায়েই গছ পুলিবোৰ মানে জলকীয়াৰ পুলিৰ পৰাই হওঁক বিভিন্ন ভেন্দি বেঙেনা আদি। যদি তেওঁলোকে মানে অকমান অকমানকৈ যদি লগাই নিজৰ ঘৰতে মই ভাবো মানে বহুখিনি মানে ভাল হ'ব। গতিকে তেওঁলোকে সতেজ চব্জি মানে খাব পাৰিব।
সঁচাকে একদমে সঁচা কথা আৰু চোৱা চোন আজিকালি তোমাৰ এইবোৰো যিবিলাক ল'ৰা ছোৱালী আছে। সেই ল'ৰা ছোৱালী বিলাকে তোমাৰ এই সেউজীয়া শাক-পাচলি মানে নাখায় পিনে তাতকে বেছি মানে তেওঁলোকৰ এ, মনোযোগটো বা আকৰ্ষণটো তেওঁলোকৰ বেছিকেই ফাষ্ট ফুড্ বিলাকৰ ওপৰত। হু' আৰু তেওঁলোকেটো গম নাপায় যে ফাষ্ট ফুড্ বিলাকে ধৰা কিমান যে তেওঁলোকৰ শৰীৰৰ ক্ষতি কৰি আছে বা লোক লোকচান কৰি আছে। তেওঁলোকে মানে ধৰা জিভাৰ সোৱাদৰ কাৰণে তেওঁলোকে ফাষ্ট ফুডটো খাই ভাল পায়। তু মই আৰু যিহেতু তোমাৰ ধৰা ডাঙৰ বা বয়োজ্যেষ্ঠ সকলৰো মানে এ টা কৰ্তব্য যে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক, এইটো এই ফাষ্ট ফুডৰ যিখিনি ধৰা উপকাৰীতা তাৰ বিষয়ে ভালদৰে বুজাই দিয়ে বা ভালদৰে জনাই দিয়ে, যাতে মানে ধৰা তেওঁলোকে ঠিক আছে বাৰু ফাৰ্ষ্ট ফুড খোৱা খাওঁক, কিন্তু তাতে একো অসুবিধা নাই কিন্তু ধৰা, সীমিত ভাৱে বা সীমিত ভাৱে খালে বা ধৰা এসপ্তাহত বা দুসপ্তাহৰ মূৰত এবাৰ সেনেকে খালে ধৰা সেইটো বস্তুতটো ইমান ক্ষতি নকৰে। কিন্তু কিছুমান চাবাচোন তোমাৰ সৰু ল'ৰা- ছোৱালী আমি দেখা পাই থাকো যে তেওঁলোকে মানে অঁ কি কয় সপ্তাহত তোমাৰ তিনি, চাৰি দিন ধৰি মানে ফষ্ট ফুডে খাই থাকে বেছি ভাগ নহয় নে? শুনা পাইছা নাই তুমি?
তোমাৰ এই মাতটো ভালকে অহা নাই কাটি কাটি আহি আছে তোমাৰ নেটৱৰ্ক ভাল নহয় নেকি? উম' শুনিছা নে তুমি? তোমাৰ মাতটো কাটি, কাটি অহ। অহ, মানে তোমাৰ মাতটো অলপ কাটি কাটি আহি আছে। অলপমান তুমি ইপিনে -সিপিনে।